অ
ক'ত আছা?
মই তোমাৰ আছিলো তোমাৰ এইফালে কওকচোন?
ইয়ে হেৰি কি কৰি আছা এতিয়া?
মই তোমাৰ সেইয়াই ঘৰতে গাখীৰ ব্যৱসায় সেয়াই কৰি আছিলোঁ।
হয় নেকি তোমাৰ এনে কি- কি ব্যৱসায় আছে?
মোৰ তোমাৰ গাখীৰৰে আছে আৰু তোমাৰ হেৰি আছে এনেকুৱা মুৰ্গী ফাৰ্ম -মুৰ্গী ফাৰ্ম আছে বইলাৰ।
অহ',
হেয়াই আছে।
অ',
হয় - হয়
ঠিকেই আছে বাকি তোমাৰ এতিয়া বেলেগ তুমি একোটো কৰি থকা নাই?
বেলেগ একো কৰা নাই মানে মই কাম এটা মানে বিচাৰি হেৰি কৈ নাই -নাই কাৰণে লাগিহে আছো কৰা নাই বাৰু।
অ, হেৰি এইটো কি কয় তোমাৰ ধৰা চৰকাৰী চাকৰিটো মানে কিহৰ কাৰণে লাগি আছে এতিয়া?
এই মই অকমান অসম পুলিচৰ কাৰণেই লাগি আছোঁ ক'বলৈ গ'লে আও নাই এই ইমান লাগি থকা নাই চাকৰীত মই মানে ব্যৱসায়টোত বেছি লাগি আছো। আজি- আজিৰ দিনতটো মই ব্যৱসায়তে বেছি পইচা পাওঁ।
সেইটোতো হয় বাৰু
উম, টেড তোমাৰ কিয় উম সেইটো হ'য় বাৰু ভালকে কৰিলেটো তোমাৰ ভাল হ'বই ব্যয়ৱসায় বেয়া কৰিলেহে অলপ তোমাৰ হেৰি কৰিব উম
উম,
পিছে তোমাৰ এতিয়া হেৰি কেনেকুৱা চলি আছে তোমাৰ তুমি কিবা ব্যৱসায় কৰা বুলি শুনিছিলোঁ কেনেকা চলি আছে এতিয়া?
মোৰটো ব্যৱসায় ঠিকেই চলি আছে বাৰু মোৰ ব্যৱসায় তোমাৰ হেৰি আছে। মোৰ তোমাৰ এয়া হেৰি আছে এইটো কি কয় মীন পালনৰ আছে। তোমাৰ ফিচাৰী মীন পালন মীন পালন তোমাৰ মাছৰ হেৰি আছে। পুখুৰী আছে তোমাৰ তিনটা।
হুঁম।
উম হেয়াই কৰি আছো আৰু আছে তোমাৰ মোৰ ধৰা পিছফালে হেৰি আছে ছিলে ন মোৰ ঘৰৰ পিছফালে অলপ মাটি আছে মানে হেৰি তাতে মানে ধৰা তোম তোমাৰ চলি আছে আৰু
আঁ
বাকি এতিয়া বেলেগ কিবা মই হেৰিও কৰি আছোঁ। মিটাৰৰ স্মাৰ্ট মিটাৰ তোমাৰ এয়াতে, প্ৰজেক্টটে তাতো কৰি আছো বাৰু কাম দুয়োটাই চলাই আছোঁ।
উম, পিছে তোমাৰ এতিয়া এনেকে তোমাৰ মা মাহিলী কিমান মান টকা এয়া উপাৰ্জন বাৰু তুমি ক'ব পাৰিবা নেকি বেয়া নোপোৱা যদি।
তোমাৰ তেনেকেটো ক'ব নোৱাৰো ধৰা চোৱা এতিয়া মোৰ মাছ মাছৰ তুমি বেপাৰটো জানাই এতিয়া মাহেকী চিষ্টেমত মাছৰ বেপাৰ নহয়। তোমাক সেইতোটো ধৰাএটিয়া তোমাৰ সেই চিজন হিচাপে অঁ মানে মোৰ বেলেগ বেলেগ, হুত বেলেগ বেলেগ চিজনত দি আছে তোমাৰ ধৰা কিছুমানত ধৰা তোমাৰ চাৰি-পাঁচমাহৰ পিছটো হৈ যায়, কিছুমান ছমাহো লাগে আৰু তোমাৰ মোৰ মাহিলী এতিয়া চাব গ'লে তোমাৰ যেতিয়া মোৰ গোটেই কেইটা শুই যায় তেতিয়াতো ভালে হয় আৰু বাৰু ইনকামটো বাকী এতিয়া তোমাৰ যোনটোমানে। স্মাৰ্ট মিটাৰৰ কামটো কৰি আছো সেইটোত মানে মই পাও মাহেলী তোমাৰ, পঁচিছ হেজাৰমান তোমাৰ এটা মোৰ আহে আৰু
উম উম সেইটো ভালে কথাহ ক সেইটো তোমাৰ এতিয়া হেৰি কেনেকা এনেকা মানে তোমাৰ যোনটো যে মাছৰ হেৰিটো দিছা কি কি মাছ দিছা নিব পাৰিবা নেকি?
তোমাৰ মাছৰ ধৰা বেলেগ বেলেগকে দিয়া চালানী মাছৰো দিয়া আছে তোমাৰ এটাত ধৰা মাগুৰ, শিঙি তেনেকেও দিছোঁ। বেলেগ বেলেগ পুখুৰী মোৰ তিনটা আছে ন' ধৰা মোৰ এবিঘা বিঘা মান মাটিতে হৈছে তিনটা তিনটা মানে ইমান ডাঙৰ ডাঙৰ পুখুৰী নহয় আৰু ভালে খিনি পুখুৰী ধৰা তোমাৰ এট টা ডাঙৰ আছিল বাকি দুটা সৰু সৰু তেনেকে মাছ ৰখা হৈছে। আৰু তোমাৰ মোৰ হেৰি কি কয় খেতি -বাতিৰ পৰাও মোৰ বেলেগকে আহে বাৰু। সেইটো খেত্‌ তিও কৰি আছোঁ মই এতিয়া বৰ্তমান।
উম, এইটো কি খেতি কৰি আছে ধানৰটো কৰি আছে চাগৈ।
উম, উম এতিয়া ধানৰে খেতি কৰি আছোঁ। এয়া বৰষুণটো দিছেহে তোমাৰ সেয়া দুই-এদিন হৈছে বৰ ষুনটো দিয়া। এতিয়া পথাৰত ধৰা তোমাৰ পানীয়ে ৰখা নাই নহয়।
উম উম সেইটো হয় বাৰু এই আলি চালি দিছা নাই ভালকে।
দিছো দিছো মানে ধৰা তোমাৰ বৰষুণটো দিলে পানী হব এতিয়া মই, সতে তোমাৰ পানী মানে ধৰা ম বৰিঙত দিয়া হৈছে কাৰণ বৰষুণতো তোমাৰ আহিছেহে। কঠীয়াটো কেতিয়াবাতে পেলোৱা হৈ গ'ল। এইবাৰ এইবাৰ এতিয়া খে কি হব মই ধৰা ধৰিব, পোৱা নাই কাৰণ এতিয়া বৰষুণটো দিছে যে নতুনকে আকৌ এতিয়া দি আছে। সেইটো কাৰণে ধৰা তোমাৰ এতিয়া হাল চাল বোৱা চলি আছে। টো গেলিলেহে তোমাৰ ধৰা আকৌ আহ আৰু ভুই ৰুবলৈও তোমাৰ এতিয়া ধৰা, ভালেখিনি পানী লাগে দিয়াচোন বৰ্তমান আমাৰ,
সেইটো হয় বাৰু এই তোমাৰ কিছুমান জেগাততো বহুত পানী হৈছে কিছুমান জেগাত পানীয়ে হোৱা নাই। বৰষুণে দিয়া নাই আজিকালি তোমাৰ বতৰহে যি এ এঠাইত বৰষুণ দিব এঠাইত হাহাকাৰ কৰি আছে।
তেনেকুৱাই সেইটোৱেটো হৈ আছে মোৰ অসুবিধা আমাৰ সেইটোহে, খেতি কৰিবৰ কাৰণে এতিয়া ইমান খিনি ধৰা পইচাও লাগি দিয়া চোন যথেষ্ট।
সেইটো হয় সেইটো হয় দেই এইটো তুমি একে শুদ্ধ কথা কৈছা।
উম তেনেকে এতিয়া মই পইচা পাতিও ধৰা তোমাৰ দিয়া হৈছে চব হাল চাল বাই আছো। কিন্তু হলেও এতিয়া মোৰ মানে ধৰা তোমাৰ খেতিটোলে এতিয়া ভয়হে লাগিছে যদি আকৌ পানী-চানী ভালকে নৰখে, পিছলে ধান খেতি বেয়া হ'লে আৰু সেইফালৰ পৰাটো গ'লেই। কাৰণ এটা বছৰটোৰ কাৰণে, আমাৰ আছে ধৰা তোমাৰ এতিয়া নাই কমেও মোৰ ষোল্ল-সোতৰ বিঘা মাটি আমাৰ খেতি কৰেই মানে প্ৰত্যেক বছৰে।
অ', অ', মানে তুমি-তুমিয়ে কৰা নে, মানুহৰ মানুহ লগোৱা কিছুমান?
নাই নাই মানুহতো লগাবই লাগিব, খেতিত নহলে অকলে কেনেকে কৰিবা ইমান খিনি মাটি ধৰা তোমাৰ এইটো সম্ভৱ নহয়।
তোমাৰে খেতি মানে তোমাৰ ক সেনেকা মানে ঘৰৰনো কোনোবা হাঁহি আছে
অ', নাই নাই, মোৰ দেউতাই মোৰ দেউতাই লাগে ধৰা খেতিত, মইয়ো লাগো দেউতাও লাগে কাৰণ দুজনে কৰিব লাগিব ন, মিলি-জুলি কৰিলেহে তোমাৰ এতিয়া খেতিতো কাৰণে অকমান ভাল হব। অকল দেউতাই কৰিলে বা মই কৰিলেতো নিমিলিব।
উম, সেইটো হয় বাৰু।
উম, বাকী তোমাৰ ব্যৱসায় কেনেকুৱা চলি আছে এতিয়া?
মোৰ ঠিকে চলি আছে, তোমাক মানে মই এটা কথা সুধিবহে মানে সুধিছো মানে ভাবিছিলোঁ।
অ', কোৱাচোন কোৱা?
এ এনেই মই তোমাৰ ফিছাৰী হেৰি খুলিম বুলি ভাবিছিলোঁ, মানে এনেই ভাবিছোঁহে দেই। মাটি-চাতি কিনি থোৱা আছে বাৰু, এ মা অলপ তোমাৰ জানিব
অ', পাৰিলা হয় তুমি ধৰা চোৱা এতিয়া সেইটো কাৰণে তোমাক ভালে খিনি মাতি তি লাগে। ত' যদি তুমি ডাঙৰকে খুলিম বুলি যদি ভাবিছাহে যিহেতু। দে তুমি যদি ডাঙৰকে যদি খোলা, তাৰপা তোমাৰ ধৰা মাটি লাগিব তাতে তোমাৰ আকৌ মাল ভাল জাগা লাগিব। ব মানে গছৰ গছৰ চাহ-টাহও পৰি থাকিব লাগিব, কাৰণ ধৰা বেছি আজিকালি গৰমহে যিহেতু দিছে দেখিছাই।
উম, সেইটো হয় বাৰু।
চাহ-তাহ অলপ লাগিব আৰু ধৰা তোমাৰ সেইটো কাৰণে আৰু মানুহ এজন ৰাখি লবা, কাৰণ তোমাৰতো বেলেগ ব্যৱসায়ো আছে সেইটো এতিয়া মানুহ এজন ৰাখিলেও ভাল হয়। তেনেকে
চিনাকি আছে নেকি ৰ কাম থাকিব পৰা?
তেনেকেতো আছে মানে আছে, আছে। মোৰ ঘৰৰ ওচৰত এনেক ল'ৰা দুজন আছে, আছিলে মানে এতিয়া বৰ্তমান সিহঁতৰ ঘৰৰ মানুহ আমাৰ ইয়াৰ পৰা উঠি গৈছে টো।
উম, উম।
মানে সেইখন ঘৰৰ মানুহ এতিয়া আছে, সেই লৰা কেইটা মানে মোক কৈ আছে কিবা কাম-চাম থাকিলে কিন্তু মইও এতিয়া কত মই আছো আৰু দুজন আছেই মানে। মোৰ, মোৰ লগৰ দুজন আছে সিহঁতৰ লগত মিলি পেলাই মানে কৰি আছোতো। সেইকাৰণে মানে মোৰ দুজন মানুহ আছে তোমাক লাগিলে মই তেওঁৰ লগত কথা পতাই দিম। তুমি কথা-চথা পাতি ল'বা নহলে।
উম, উম, পাতিম পাতিম। তুমি এটা কাম কৰিবা বুজিছা, তোমাৰ মানে তুমি গোটেইখিনি কাম সিহঁতৰ লগ কথাটো পাতি লবা, মানে দামটো কিমান সিনতৰ মাহৰ মাহিলী চিষ্টেমত দিব লাগিবানে তোমাৰ দিনে দিন হাজিৰা। হিচাপে দিব লাগিব, গোটেইখিনি কাম মানে সুধি লবা বুজিছা।
অ', হ'ব বাৰু মই সুধি কৰি তোমাক জনাম দিয়া, তোমাৰো কামটো কিবা এটা আগবাঢ়ক।
উম উম, আগবাঢ়ক মানে মই তোমাৰ যদি তুমি মানুহকেইটা দিয়া মোক, গোটেইখিনি কাম মই তোমাৰ কাম, পুৱা কাইলৈ মানৰ পৰাই আৰম্ভ কৰি দিম মানে সেনেকুৱা বুলি ভাবি আছিলোঁ।
অ', কৰি দিবা, কৰি দিবা আৰু সিহঁতে মানে এনেকে বেছি সংখ্যক পইচা নলয় মানে কমাই মিলাই মিলি কৰিব কাৰণ মানে ধৰা ইয়াৰ নহয়তো অলপ তেন্তে ধৰা অকমান হেৰি সেইকাৰণে মানে সিহতে পইচা টো আকো মিলাই মিলি লৈ লব, তোমাক মই কথা পাতি তোমাৰ মোৰ চিনাকি যিহেতু, সি সিহঁতৰ মিলাই ল'ব আৰু তোমাৰ লগত যে ভাল বুলি ক'লে সিহঁতৰ ধৰা অলপ কাম কৰিও ভাল পাব দিয়াচোন।
উম উম উম, নহয় চিনাকি চিনাকি মানুহৰ লগতে কাম কৰা হব। উম, উম, ইটো হয়।
কৰিব নালাগে ফাং-ফোং কৰা বিধৰতো নহয় সিহঁতে, কাম-চাম বিলাক ভালেই কৰে। তুমি সিহঁতৰ পৰা মানে একো কমপ্লেইন নুপোৱা খালি সেয়া আৰু সিহঁতৰ ধৰ মানুহ নাই যে এতিয়া কৰিব লাগ সেইকাৰণে সিহঁতে কৰিব পৰা নাই। তেনেকে হাজিৰা কৰি আছে কঠীয়া চুঠীয়া তেনেকে তুলি আছে আৰু সিহঁতে আমাৰ ইয়াতে।
উম। ঠিকে আছে বাৰু তেতিয়াহ'লে মই তোমাৰ কথা তেতিয়াহলে পাতিম বাৰু পিছতকৈ। অ' আৰু এটা কথা মানে সুধোম বুলি ভাবিছিলোঁ তোমাক, তুমি এনেই আৰু ব্যৱসায় কৰিম বুলি ভাবিছা নেকি? এনেকা মোৰ
মই মানে অ' তোমাৰ চোৱা তোমাৰ এতিয়া মুৰ্গীৰ ফাৰ্ম আছে হয়নে? মোৰ যেতিয়া মৌ ভাবি আছোঁ মানে মুৰ্গীৰ ফাৰ্ম এখনৰ ধৰা খুলিলে তোমাৰ লগত তেতিয়া অকমান মানে আমাৰ দুয়ইটাৰে ধৰা অলপ কিবা এটা সুবিধা হ'ব আৰু। তোমাৰ ধৰা কিবা এটা একট্ৰা ইনকাম এটা ওলাই থাকিব, মোৰো ওলাই থাকিব এটা। পাৰ্নাৰশ্বিপত কৰিলে মানে বস্তুটো বস্তু বিলাক অলপ ভাল হয় ন? তেতিয়া ধৰা অ', সেইটোৱে-সেইটোৱে আৰু বেছি এটা তুমি পইচা ধৰা ইনভেষ্ট কৰিব নালাগে, অকলে গোটেইখিনিটো দিব নালাগে ন? তুমি মিলাই মিলি ধৰা কিবা এটা দিলা আৰু। অ', সেইটোয়ে এই দুটাই ভগাই ললে মানে বস্তুতো কষ্টও কমি যায়, তাৰ উপৰি ধৰা তোমাৰ এতিয়া পইচাটোও মানে মিলি থাকে।
উম, সেইটো হয় বাৰু সেইটো কথা ভালেই কৈছা আৰু। পিছে তোমাৰ এতিয়া কি মানে মোৰ লগত তুমি মুৰ্গী ব্ৰইলাৰটো কৰিম বুলি ভাবিছ নে, নে লোকেল মুৰ্গীটো কৰিম বুলি ভাবিছা, নে তোমাৰ এই সোনণালীটো কৰিম বুলি ভাবিছা? মোৰ তিনিটা ফাৰ্ম আছে মানে।
অ', মই ভাবিছোঁ তোমাৰ লোকেলটোকে কৰো নেকি? চোৱা লোকেলটো কৰিলে তোমাৰ এতিয়া বেছি এটা কষ্ট নাই বৰ বেছি সময় দিব নালাগে লোক
নাই-নাই মইতো তোমাৰ দিনটোয়ে গুছি যাওঁ মুৰ্গী তোমাৰ এৰিদিয়া থাকে এৰিদিয়া থাকে থাকে আমাৰ ডাঙৰ পথাৰ আছে ন তাতে এৰিদিয়া থাকে, ঘাঁহে কিবা কিবি খাই পোক-পোক পতংগ খাই পাছত তোমাৰ আবেলি খিনিয় নিজে-নিজে হঠৎ সোমাই যায়হি। সেইিনি দানা চানাটো দানা চানা দিয়া হয়, দানা চানা টো চব হেৰিটো দিব লাগিব।
অ', অ', দিব লাগিব-দিব লাগিব বাৰু, সেইটোৱেই। সেইটোতো হয় কিন্তু মানে মই ভাবিছোঁ এতিয়া চোৱা যি বহুত গৰম পৰিছে হয়নে? এতিয়া গৰমৰ খুন্দাত ধৰা তোমাৰ এতিয়া ব্ৰইলাৰটো অকনমান লছ হোৱা চান সেই কাৰণে এতিয়া ব্ৰইলাৰটোৰ কাৰণে বহুত তোমাৰ এতিয়া ফেন চেন দিব লাগিব আমি দুটাই কৰিলে এতিয়া অলপ কম খৰচত কামটো কৰোঁ, তেতিয়া ধৰা তোমাৰ ফেনৰ ইমান কষ্টও নাথাকিব আৰু গৰমত ব্ৰইলাৰ বহুত মৰে নহয় সেইটো কাৰণে মানে সেইটো আমাৰ ধৰা হাত সাৰ থাকিব, তাৰোপৰি ধৰা তুমি একেবাৰে আমি এনেকুৱা এখন ফ্ৰাম খুলিলে যোনখনত ধৰা তোমাৰ লোকেল মুৰ্গী থাকিলে লগতে আমি হাঁহ চাও তেনেকে ৰাখি দিব পাৰোঁ।
অ', অ', হাঁহ থাকিব পাৰা দেই তোমাৰ সেইটো ভাল কথাই কৈছা। মই তোমাৰ মানে হাঁহৰ সেইটো মানে কিয় কৰিব বিচৰা নাই মই সেইটো কথা মানে-মানে কি হাঁহৰ কথাটো ইমান ভালকৈ নাজানো মানে তোমাৰ অলপ জানাতকে ক'ব পাৰা নেকি হাঁহৰ কথাটো?
অ', মই কব পাৰিম মানে কি হয় তোমাৰ এতিয়া হাঁহটো ৰাখিলে মানে ধৰা তোমাৰ এতিয়া প্ৰথম কথা লে লেতেৰা হোৱা চান্স থাকে কাৰণ মানে সিহঁতে বহুত লেতেৰা কৰে কিন্তু মই ভাবিছোঁ যদি তুমি হাঁহটো যদি কৰিম বুলি ভাবিছা আমি এক্সট্ৰাকে মোৰ তাতে কৰিব পাৰিম কাৰণ-কাৰণ মানে চোৱা হাঁহৰ কাৰণে এতিয়া গা চা ধুবলৈ হ'লেও ভাড় পৰা মানে এনেও আগৰ পৰা আমি শুনি আহিছোঁ ধৰা হাঁহৰ কাৰণে পুখুৰী চুখুৰী থাকিলে মানে অকণ ভাল মানে। আৰু এতিয়া আমি ধৰা তেতিয়া তেতিয়া মানে ধৰা যোনবিলাক এতিয়া মাছ বিলাকৰ কাৰণে মানে আমি এটা কাম কৰিব পাৰোঁ, হাঁহটো ধৰা তোমাৰ এতিয়া সিহঁতৰ এটা চাংঘৰ এটা বনাই দিব পাৰোঁ আমি পুখুৰীৰ ওপৰতে।
উম, উম।
যেতিয়া মানে হাঁহে ধৰা তোমাৰ এতিয়া তাতে তোমাৰ যি এতিয়া মল ত্যাগ কৰিব সেইটোৰ পৰা ধৰা তোমাৰ এনেকে হা মাছৰ কাৰণে ভালো হয়, অ', মাছৰ- মাছৰ কাৰণেও ভাল। সেইটোৱে। তাৰ ওপৰি ধৰা তোমাৰ এতিয়া ৰা ৰাতিপুৱা বোলা আমি ধৰা উলিয়াই দিলোঁ উলিয়াই দিলে হাঁহ ওলাই যাব সেইটোত বাৰু মোৰ ওপৰত এৰি দিয়া তুমি সেইখিনি মই চাই ল'ম হাঁহৰটো, যদি তুমি কৰা মানে এ ৰাতিপুৱা ধৰা এৰি দিলোঁ, তাতে পানী চানী আমাৰ চব নেট চেট মাৰি থোৱা আছেতো বা কী এনেকে একো চিন্তা নাই মানে, আৰু তোমাৰ হাঁহ চাঁহ এনেকে পানীতে কৰিলে খেলিলে, তাতে মাৰি দিয়া পিছত ধৰা আমাৰ আকৌ ইয়াক সিহঁতে আবেলি পৰত ধৰা আমি সুমিয়াই দিলোঁ। দানা চানাতো এনেকে কিবা দিবিয়েই আৰু ধৰা।
দিবা সেইটোটো দিব লাগিব সেইটো তোমাৰ গোটেই চব জীৱ জন্তুকে দিব লাগিব কাৰণ, তোমাৰ পোহনীয়া জীৱ জন্তু ন দানা খ খুৱাবই লাগিব কিন্তু, তেতিয়া তোমাক মানে সোনকাল ডাঙৰ হ'ব নহলেতো তোমাৰ ডাঙৰ সোনকাল নহয়েই এইবোৰ বস্তু। প্ৰত্যেকটো বস্তুয়ে চব বস্তুয়ে তোমাৰ, অকল হাঁহ বুলি ক'ব নাই
অ', মোৰো সেয়া মাছকটো দিওঁৱে বাৰু, মাছৰ দানা এনেকে দিওঁৱেই হাঁহৰ কাৰণে এক্সট্ৰাকে ৰাখি দিম আৰু, উম, উম। দাম আছে মই ধৰা তোমাৰ এনেকেও দি থাকো, মাজে- মাজে মোৰ গাছ কাপো দিয়া আছে, কমন কাপ দি আছে সিহঁতৰ কাৰণে ধৰা তোমাৰ বেলেগ- বেলেগ পুখুৰী আছে, সেইটো পুখুৰীত ধৰা তোমাৰ এনেকে কলপাত চলপাত দিয়া হয় কলগছ দিওঁ। তাৰ পৰা তেনেকে মানে ধৰা বিস্কুট চিস্কোট তেনেকে মেৰি গ'ল তেনেকে দিলেও মানে এ খাই ন, তাৰপিছত মুড়ি চুৰি তেনেকেও দিয়া হয় মানে। সেইবিলাক দি থাকিলেও ধৰা বেছি এটা সোনকালে ডাঙৰ হয়।
এই তুমি যোনটো যে কথা ক'লা যে মোক তোমাৰ লোকেল মুৰ্গীৰ কটা কথা, মোৰ বাৰু তোমাৰ ফাৰ্ম এখন আছেই আৰু মানে মাটি আৰু নাই আৰু মানে। খুলিবলে, এ তোমাৰ তাতে খুলিব পাৰা ন বস্তুটো।
মোৰ তাত খুলিব পাৰা, মোৰ তাত মানে দুকঠামান মাটি আছে এতিয়াও ধৰা, মোৰ মানে মাটি পুখুৰটো মানে ধৰা তোমাৰ পিছফালে চাব গ'লে মই অকণমান নেট মাৰি দিছো মোৰ মানে দেৰ বিঘা মান মাটি হ'ব তাতে। তাতে মানে দুকথা মান এতিয়া আছে, তাতে মই এক কথাত ধৰা তোমাৰ এনেকে আমি খুলি দিব পাৰো কিন্তু ভালকে চাব গ'লে আৰু এক কথাত মানে মোৰ এনেকে ঘৰৰ কাৰণে খাবলে কৰিবলে সৰু সুৰাকে ধৰা শাক পাচলিবোৰ ৰাখিছো, নহ'লে মানে ধৰা তোমাৰ এতিয়া আজিকালিটো চব দেখিছায় আৰু মেডিচিন মাৰা শাক পাচলি এদিনতে চব গেলি মেলি যায়। সেইকাৰণে মানে মই ভাবিছো, সেইটোকে কৰিলে মানে ধৰা অলপ সুবিধা হয় ঘৰৰ কাৰণে, মই সৰু- সৰু খেতি চেতি বিলাক কৰি থওঁ আৰু ধৰা। এনেকে ধৰা জিকা তিয়হ চিয়হ এনেকে কৰো আৰু।
উম, এই তোমাৰ এনেকুৱা গা গাখীৰৰ হেৰি আছে নেকি এনেকুৱা, উম, গা- গা এনেকুৱা চিনাকি আছে নেকি মোৰ মানে তোমাৰ হোটেলত দিওঁ ন তোমাৰ, তিনিখনমান হোটেলত মানে এতিয়া লোৱা নাই গাখীৰ ত' মোৰ মানে কিন্তু হোটেলত মানে কাষ্টমাৰো কম গৈছে আজিকালি, সেইকাৰণে মানে কিছুমান লোৱা নাই তিনিখন হোটেল কেঞ্চেল কৰি দিয়া আছে মানে মোৰ, তুমি হোটেল কেইখনমান দিব পাৰা তেতিয়া ভাল হ'ব মানে মোৰ।
হোটেল মানে কি হয় মোৰ আমাৰ চেণ্টাৰটে এখন আছে বাৰু সেইখনতো আমাৰ ঘৰৰ ওচৰতো মানে তেনেকুৱা এখনমান আছে মানে। মই তোমাৰ এটা কাম কৰিম দিয়া, সিহঁতৰ লগত কাইলৈ মই কথা পাতি পেলাই তোমাক জনাই দিম আৰু। বাকীখিনি চব কথা মই তোমাক ৰাতিকে কম দিয়া, দিয়া ন ঠিক আছে।
হ'ব দিয়া- হ'ব দিয়া, উম, উম।
ক'ত আছ।
হেল্ল'।
হেল্ল'।
অ', হেৰি শুনাচোন কথা এটা আৰু এটা থাকি গ'ল।
উম, কোৱা।
তোমাক মানে মই মানুহৰ লগত তোমাৰ কাইলৈ কথা পাতি পেলাই জনাম বাৰু, আৰু বাকী তোমাৰ